হেল্ল'
অ কোৱা
হেল্ল' অ শুনি পাছা কি কৰি আছা
এ আছো এনে তুমি
অ ভালে মই অ এনে বহি আছো আৰু নে এনে দিনটো গৰম আছিল উ উ কৰিব নাছিল এয়া অলপমান বৰষণ দিল ন মই অলপমান ঠাণ্ডা লাগি আছেইকাৰে বঢিয় আছিল ভাত খা হ'ল ভাত চাত
নাই এতিয়া নাই এতিয়া গিমৰ পৰা আহিলো
অ জিমৰ পৰা আহিলা আলে চিপা অ দিনটো কেনেকে গল আজি
উম কি বৰিং আছিল একো কৰা নাই ৰাতিপুৱা উঠিলো চাহ খালো আৰু কি কয় ভাত চাত অ অ মন লাগা নাই একো অহ কি কয় চাত খাই কিনে অ কি হল অ
অ ভালে মোৰো মানে দিনটো এনে ঘৰট অলপমান এ হাম মে অলপ গলুট ফ্ুলট আছিল ন বস্তুখন ত ঘৰটো মে অলপ কৰিছো আৰু েবুল ক কিবা কিবি ঘৰ চবো কৰিলে একদম গৰম আছে অ কোৱা
বেকগ্ৰাউড মাছতো বহুত আহি আছে
অ ইতাৰ সেইছ নেকে ইতাৰ সেইছ নেকে ইটা আহিছা
নাই এতিয়া নাই অহা
অ এতিয়া মানে কৈছে দিনটো মানে ৰুম চুম চাফা কৰিল চিজল কৰিল দুইটাই ইয়াতে দিনটো গল আচল ক ৰুম চাফ ন্ধ কৰিলে ফেন অন কৰিব নোৱাৰো না মানে হাৱাকো নাহে হাৱা আহিলে বস্তুখন উৰি যায় সব জাগাত এখে মান ফেনখন বন্ধ কৰি চাফা কৰে তে গৰম লাগি গ'ল একদম
উম হয় হয়
ইমানে আহিছা ঠাণ্ডা হৈ আছে ন ঠাণ্ডা তে মানে আগত ম কিমান তোমাৰ গিয় সপ্তাহ তুমি শ্বিলঙত যে চলিব শ্বিলঙৰ জহাৰ কথাাই আায় এইটো ঠাণ্ডা গাৰে
খুনি পোৱা নাই ভালকে
আম কৈছো নহয় ঠাণ্ডা হৈ আছে নাই কা
হেহ কি কি?
এতিয়া বৰষন জাক অলপ ঠাণ্ডা হ'ল না, বৰষণ চাই ফেলাই শ্বিলঙৰ চিনেমা গিয়কত ঘুৰিব কাৰণে, শিলঙলে মনত আহি গ'ল।
অ', শ্বিল, শ্বিলং গৈছিলে?
অ', মানে যোৱা সপ্তাহতে গৈছিল মানে, লগৰ বিলাকৰ লগত আছিল আৰু, তিনজন লগৰ আছিল। ত' দুতা বাইক লৈ পেলাই গৈছিলো আৰু।
অ'। এক মি এক এক ছেকেণ্ড হা, এক একো মই নেট'
চিনি পাইছা তাক?
হেল্ল'!
অ', কি কৈছা?
অ', কে কি মোৰ নে অলপ নে নেটৱৰ্ক।
অ', ন তুমি অলপ বাইৰে জাইচ‌ না? হ'ব হ'ব। এইটো কৈছো মানে, মই যোৱা সপ্তাহ মানে অলপ ঘূৰিব যাইছো ন শ্বিলঙত। মানে ত' বৰষন চাই শ্বিলঙৰ কিবা আহিল আৰু মনত আহিল।
অ', শ্বিলং গৈছিলে নেকি ফুৰিবা?
আইছে মানে, তিনজন লগৰ আছিল দুটা বাইক লৈ পেলাই গেছলো আৰু, এক সপ্তাহ থাকি আহিল ঘূৰি আহিল।
অ', কি ইটো বহুত ধুনীয়া জাগা ন শ্বিলঙ?
হে, মানু তুমি কি কোৱা? মানে শ্বিলঙলে তুমি আ, ৱাটাৰ ফলে ৱাটাৰ ফল। তুমি এক সপ্তাহ লৈ লৈ ঘূৰিবা নৰিবা পুৰা এনেকা আৰু জাগা খন মানে। তুমি, অ', হাতত আ একমাহ মানতো ল'বা লাগিব দে। এক মাহ দুই মাহ মানতো লাগি যাব ঘূৰোতে এনেকা আৰু জাগাখন। মানে, যিমানো ঘূৰিব তুমি জাগা খন খতম নহ'ব। তোমাৰ মন নভৰিব জাগাও খতম নহ'ব আৰু কেমান জাগা আছে আৰ'। মৰ মানে এক অ', ত', কোৱা।
কোৱা কোৱা, কি হ'ল, তুমি কোৱা।
মই কৈছো মানে। এক সপ্তাহ ঘূৰছো মানে এক সপ্তাহটো মন ভালকে ধাৰা নাই তামানে। অৰ ঘূৰিব মন যায় আছে আৰ', জাগা টা।
অ', অ', আৰু যাবা নেকি ফুৰিবা?
ভাবিটো আছো যাৱা আগে। ইমান ভাল জেগা আছে বা
মই একবাৰ গৈছিলো। বহুত ভাল জাগা, ডাউকী এবাৰ গৈছিলো।
উম, মই মানে তোমাৰ ত', গোৱা যাওঁতে তুমি যায় আছিল, চৰাফলে যায় আছিল লাষ্টত তেতিয়া তোমাৰ নংযুনৰ লাইটিং কি কি কৰে না, তাৰ পিছত ৱাটাৰফল ফোনবিলাক তাৰচি, বেলেগ, বেলেগ।
অ', হয়, হয়।
ঘূৰিব গ'ল, মনো ভাল লাগিল অলপমান। এনে ঘূৰিব কাৰে জাগা বিলাকো বহুত আছে, মানে মই ঘূৰিব যাৱতে মানে লেকিন লগৰবিলাক লগত', লগৰলাক ধক ফুৰ্তিও লাগিছিল মানে ভাল লাগিছিল। লগৰবিলাকক ঘূৰিব পাৰে, তেনেকা বাইকত যাবলে আছো পাহাৰখন চাইফালে যায় আছো। ৰাস্তাখন ইমান ভাল, ভাল হয়। অলপ চুইমিং কৰছি নদীখনত। আচত, ঘূৰিব পাৰি ইমান ইমান। ভাল ভাল জাগা আছে, যেনেকে তোমাৰ ডাবল ডিকাৰ ব্ৰিজ, লাইটুম, নজ ৰং। আৰু তোমাৰ ব্লু লাগোন, আছে খবা আৰু মানে তুমি জাগাই মিল নাছে, আৰু ঘূৰিব কাৰণে।
উ, হয়, হয়। মানে শ্বিলং অ', এনেকুৱা জগা না', একবাৰ গ'লে মনে নাই মানে এক মাহ লয়, মানে পুৰা ফুৰি ল'লেও মন যায় কি আৰু একবাৰ যাওঁ নেকি আৰু একবাৰ যাওঁ। বহুত ধুনীয়া জাগা না। মানে এ বহুত পোৰা গ্ৰীণ নে। পোৰা। গ্ৰীনেৰী হৈ তাতে।
উম।
মই ভাবি আছো যাওঁ আৰু একবাৰ। এতিয়ানো স্কুলে খোলব অলপ পিছত।
অ'। এইটো ‌ভাল এনেকুৱাতো। একবাৰ চা হ'লে মানে মনটো মানে একদম কিবা হৈ যায়', কি মানে যায় থাকিম। যায় থাকিম। যায় থাকিম। সদায়। যা অৰ যাতাযত মন জানো। লেকিন মানেতো যাব নোৱাৰা ন বাৰ, বাৰ। লেকিন একবাৰ যালে মনতটো ভাল লাগে আৰু মানে অলপমান। হাৱা পোৰা ভাল না ঠাণ্ডা, ঠাণ্ডা হাৱা তোমাৰ মুখত এনেকা যোন-যোন স্কুটি চলাই, স্কুটি চলালে বেছি ভাল আৰু। ইস্কুটি চলাই দিলে মুখত আহে একদম ভাল লাগে আৰু।
আৰু ৰাস্তাটো ৰ'ডটো ইমান ভাল মানে। না এটা প্লাষ্টিক না কিবা অ লে লেতেৰা না বোকা একো নহয় একদম চাফা ৰাস্তা। অ', ওপৰত উঠি যায় নামি যায়, এনেকুৱা। এ এ এনেকুৱা একদম ধুনীয়া।
উম, সেইটোৱে মানে ৰাস্তা খন একদম ভালকে আৰু মানুহবিলাক অলপ। কিবা আছে চিজুৰ আছে মানে চিজুৰ আছে কি মানে লেতেৰা পেলালি। নিজৰে অ' ওচৰৰ বস্তু বিলাক দিয়া হব গাচি বিলাক দিয়া হ'ব ৰাস্তা লেপেল দেখা পাব। নিজে নিজে চাডে ৰাখে আৰু বস্তুবিলাক ভাল ৰাখে আৰু এটোৱে আৰু।
উম, হয় নেকি উম। সেইটোৱে আৰু মই ভাবি আছিলো ক'তবা যাওঁ নেকি, তুমি কাজিৰঙা গৈছা নেকি?
কাজিৰঙাত মানে যোৱা হোৱা নাই মানে লগৰ বিলাক গৈছিল মাতিছিল মানে যোৱা হোৱা নাই। যাম ভাবি আছো যোৱা এনেকা আহা মাহত যাম নেকি লগৰ বিলাক লগতে।
অ', মই, মই গৈছো।
উম, তুমি কেনেকা আছিল মানে কাজিৰঙা মানে ঘোঁৰা কেনেকা?
এ, বহুত ধুনীয়া মানে জংঘল চাফাৰী কৰিছোঁ তাতে। আৰু হাতী চাইছো, হৰিণ চাইছোঁ বাঘ, বাঘ। ৱান অহ' ৱান হেন্দৰাইনো বহুত ভাল-ভাল কি কও কিমান এইটোও বহুত। অ', অ' মজা জেগা আছিলে। খালি এইটো মানে অলপমান লেতেৰা আছিল প্লাষ্টিক চাষ্টিক অলপ আছিল। হয় কেতিয়াবা কেতিয়াবা।
কিমান দিন ঘূৰিছা তুমি তাতে?
এ, তিনি দিন, চাৰি দিন এনেকৈ।
তিনি, চাৰি দিন ভাল কিবা মোৰো মানে। যোৱাৰ মন আছিল কিন্তু টাইম এখন নাপায় ন মানে আহা-আহা যাম ভবিছো মানে আগষ্ট মানত। আগষ্ট মাহত মানে লগৰজনৰ লগত যাম যে কৈ আছিলে যাম- যাম সিহঁতৰ লগত যাম চাগে।
অ', হয়, হয়।
তোমাৰ মান কি যেনেকে তুমি কাজিৰঙা যোৱা মানে কিমান দিন কৰণে আছিল তুমি
কি কি শুনি পোৱা নাই?
মানে অ' কাজিৰঙা যোৱাতো মানে তুমি কিমান দিন কাৰণে যোৱাইছিলা এনেকুৱা এদিন, দুইদিন, তিনদিন। নাই এক সপ্তাহ থাকিছিল।
চাৰি দিন আছিলো চাৰি দিন।
চাৰিদিন, মানে চাৰিদিনত পুৰা ঘৰিল তুমি মানে চাৰিদিন ঘূৰিব পাৰিলা পুৰা?
এ, পুৰা ইমান ডাঙৰ ফোৰিব পাৰা নাই পুৰা মানে খালি কাজিৰংগায়ে অ' পুৰা নাই।
মানে আধা মান।
মানে তি তিনি মানে। অ'তিনিদিন থাকছিলো চাৰি দিনত আৰু আহি গৈছিলো তিনিদিনে।
উম, তিনি দিন থাকে মানে পুৰা কিমান ঘুৰিব পালা তুমি তিনদিনৰ মানে অ'। আধা মান ঘুৰি পছে নে আধাৰ বেচি পাইছা।
বাঘ চাইছো, হৰিণ চাইছো আৰু কি কয় হাতী চাইছো আৰু। ইয়াত ওৱান হৰ্ণ ৰাইন' থাকে নে?
উম-উম-উম। অ ভাল লাগে, অ মই যাম যে ভাল হৈছে লেকিন কিমান দিনৰ লে গাণটো ভাল হৈছে মানে লগৰ বিলাক কৈছিল। অ কোনে-কোনে কলে এসপ্তাহ থাকিম, কোনে কোনে পাঁচ দিন থাকি। এইটো মানে চাব লাগিব নে' কিমান দিন চা কেনা কিমান দিন লাগি। ঘূৰিব কাৰা এতিয়া এসপ্তটা থাকিম নে কি?
হোৱা-হোৱা-হোৱা-হোৱা-হো
কৈছোঁ মানে এই ভাবিছো আৰু এসপ্তাহমান থাকম নেকি এনেকা ভাবি আছো আৰু।
উম, মানে না সেই জালে না পুৰা ফুৰিব পাৰিলো আৰু। আমিতো আহি গৈছো আমাৰ কিবা কাম আছিল সেইকাৰণে আহি গলো নলে আৰু ফুুৰিলো হয় তাতে মানে পুৰা ফুৰি কেনে আহিব লাগে এনেকুৱা ভাল জেগাৰ।
উম, ভালেই দেতা মোৰো মানে এনেকা ভাবি আছো। এসপ্তাহ মান লৈ লম এসপ্তাহ মান লৈপেলাই আৰামত আস্তে-আস্তে ঘূৰিম আৰু। এনেকা সাত দিন হাতত লৈপেলাই আৰামত আস্তে-আস্তে ঘূৰি পেলাই এ যিমানো পাৰে চাইলক তেনেকা অলপ মান কিয় কাৰণে জল দুইদিন তিনদিন কাৰানে জানে মানে সুৰা মুৰা ঘূৰা হৈ যাই, মানে ভালকে চোৱা নহয়। অলমান ইয়াতো চাইনে, বলা-বলা-বলা জল্দি বলা নহলে কিবা হৈ যাব। কমৰে এটা টাইমটো যা-যাব ক'ত মা যাব এনেকা হৈ যায়। অলপমান বিছদিন ঘূৰিলে ভাল আৰু মানে অলপ ভালকে চাই পালাই আহিব পাৰা তুমি বস্তুখন। মানে ঘূৰিবতো তুমি ডেইলি নাযায় মানে সদায় নাযায় মানে মাহত একবাৰ ন'। দুবাৰ মানে যা হয় নহলে চালত এক বাৰ মান তুমি এইকাৰনে জতাও যায় ভালকে যাব লাগে আৰু মানে এনেকা পুৰা একসপ্তাহ না দুসপ্তাহ হাতত লৈ পেলাই যিমান পাৰে ইমান ঘূৰি লও কিয় কাৰে বাৰ-বাৰ এইটো টো তুমি যাবন-যোৱা নহয়।
অ'হয়-হয়।
মই এতিয়া ভা উম এইটো ভাবো দে, গৈয় ভালকে ঘূৰি আহিব ল। একদম ভালক ঘূৰিবলে কেম্পিং ৱেম্পিং কৰি পেলাই আহি যাম আৰু একস্ত থাকি পেলাই
অ আৰু বাৰে-বাৰে টো য-যাব নোৱাৰে না চবৰ নিজৰ লাইফ আছে। চবেই বিজি থাকে হয়-নহয় মানে এতিয়া অ একেবাৰে যাই কিনে এ-এ এসপ্তাহ দিপেলাই পোৰা তিনিদিন চাৰিদিন এনেকুৱা থাকি কিনে ন' চুই কিনে আহিব লাগে আৰু বহুত ভাল হৈয় এচপেক্ট
উম-উম।
কি কৈছে? অ তোমাৰ মানে কি যাচিছ তোমাৰ কিমান-কিমান খু নিত আছে মানে? এ টকা খিনি কিমান দিছে কিমান যে আছিল মানে তোমাৰ?
অ এইটো কিমান গৈছে পইচা? আমিটো তিনিদিন থাকিছিলো না।
অ তিনি তাৰিখে কিমান গল তোমাৰ?
আমাৰ পোন্ধৰ হাজাৰৰ ওপৰত গ'ল উম বেছিয়ে গ'ল মানে বিশ হাজাৰ।
মানে চব মিলাই পেলাই বিশ হেজাৰ না এজনৰ বিশ হেজাৰ?
এ চব মানে চব মিলাই নহয় টুৱেণ্টি ফাইভ থাউজেণ্ড চব মিলাই মানে আমি ইমান খৰচা কৰা নাই এনেকুৱা ভা কেম্পিং কৰিছো না মানে আমি কেম্পিং কৰিছো।
ঠিক আছে মই তোমাক জনাই দিম, কি আযে হৈ না দে ৰাখিলো মই তে অলপ মান কাম আছে মই ৰাখিলোঁ ধন্যবাদ দিয়া। অ দে অ ঠিক আছে ধন্যবাদ। হুৰ লাগিলে
কাটা ফোনটো
আ